অ', কি কৰি আছ?
আছো এনে, তোৰ খবৰ পাতি কি?
খবৰ পাতি আছো দে এই বিজি আছো কাম চামে কৰি আছো।
অ', অ', ঠিকে ঠিকে তোৰ মই মানে ফোন কৰিছিলো তোৰ মানে মই ভাবিছো গৰম চৰমো পৰিছে একবাত। তিপেটা মাৰ বল একছিলছিল ন'।
অ', মাৰিব পাৰি বহুত বেছি গৰম পৰিছে বহুত মানে এক্সেছ লেভেলত গৰম আৰু।
অ', ক'বাত মানে ক'বাত তাৰ মানেটো ঠাণ্ডা জোগা যেনেকে দাৰ্জিলিং ছিকিম সেইটো চাইডে যাব পাৰি। উম।
যাব পাৰি, যাব পাৰি।
মানে তোৰ সেয়া কৰিলো ধৰ মানে গাড়ী এখন বুক কৰিলো ইয়াৰ পৰা সেইকেইটা সুধিলো আমাৰ। সাতজন মান যদি ওলাই যা যায় তেতিয়াহ'লে এখন গাড়ী দি হৈ যাব চেভেন চিটাৰ।
উম, উম, অ', পাৰি, পাৰি, পাৰি, পাৰি, অ', কৰিলে কেতিয়া মানে কৰিম বুলি ভাবিছ?
কৰিলে গৰমতে কৰো তোৰ জুন লাষ্ট জুলাই ষ্টাৰ্টিং বা মিড মানত এনেকুৱা টাইপ।
অ', অ' কৰিব পাৰি।
গোটেইকেইটা গোটেই ত মিলি কেনে সে সো আৰু প্লেন এটা তাৰপিছত তোৰ অ', তাৰপিছত তাতে তোৰ বঢ়িয়াকে এয়া কৰিম যাম যাই কেনে ত ধৰ প্ৰথম দিনা ধৰ ছিকিম চালো সেনেকে
হ
ছিকিমত থাকিলোও গেনটত তাৰপিছত নে্সট সদিনা বা ছিকিমৰ ওচৰে পাজৰে কিবা কিবি চাব গ'লো আৰু বাৰফ চাৰ স জাকা এনে খৰচটোৰ হ'ব তোৰ ধৰ বা এনে তোৰ বা পোন্ধৰ মান হ'ব লাগে পোন্ধৰ লৈ যাবি হাতত এটা পোন্ধৰ ল লে হ'ল আৰু ইয়াতে ইয়াৰ পৰা এনে ট্ৰেইনত যাম ট্ৰেইনত যায় এন জি পি তিত নামি মন জিপিৰ পৰা ত তাৰ পৰা গাড়ী পাই যাম আমি
অঁ তেনেকেই কৰিব তেনেকেই কৰিব লাগিব এন জে পি গাড়ী দিয়ে যোৱা ভাল হ'লে আৰু ট্ৰেইনেদি আধা আধা ট্ৰেইনেদি তাৰপিছত বাকীখিনি গাড়ী দি
সেইটোতো হৈ যাব তোৰ জুনৰ মানত কৰিম আৰু মাজতে যদি একেদিনত কিবা যদি সৰু সুৰা স্কুটাৰ ৰাইড কৰ সেইটোও কৰিব পাৰি
অ সেইটো কৰিম বুলি ভাবি আছিলো ত এনেও মই ভাবি থৈছো বাৰু যিহেতু বহুত বেছি গৰম পৰিছে এতিয়া অলপমান উদাই চলাই যওঁ ভাল এটা ঠাণ্ডা ঠাণ্ডা জেগাত এতিয়া প অ পৰহি দিনা এতিয়া কি কয় আমাৰ চাইবাবা মন্দিৰৰে লগৰ দুটাৰে শ্বিলং যাবলৈ কাৰণে লগ ধৰিছে
অ অ
তাৰমানে কৈছে কি বোলে স্কুটি লৈ পেলাই যাব মোক সুধিছে তেতিয়া যাম নেকি মইতিাত ৰাখি ভাবি আছো কি কৰো কি নকৰো
অ যাব পাৰ অ তোৰ সেয়া হ'ব মানে তোৰ অলপমান মানে ঠাণ্ডা বতাহ চতাহ
গুৱাহাটী বহুত গৰম তাতে বো এিষ্ট মানে ৱেডাৰ অলপ মডৰেট হৈ আছে টেকনে কিবা জেগা এ তাত যাব বুলি কৈছে
অ বুলছেক আমি গৈছিলিলো ন আাবাৰ অভিষেক লগত সেই
অ কিমান ধৰণো ইয়াৰ পৰা
ইয়াৰ পৰা তোৰ হেৰি শ্বিলং বুলি শ্বিলঙৰ পৰা আৰু ধৰ তোৰ আহ শ্বিলঙৰ পৰা আৰু বেছি নহয় শ্বিলঙৰ শ্বিলং সোমাই কেনে শ্বিলঙৰ পৰা আৰু ধৰ তোৰ আহ এই চ আধা ঘন্টা মানৰ ৰাস্তা আৰু শ্বিলঙৰ পৰা
অ আধা ঘন্টা মানৰ আৰু কি কয় বাই বাইক লৈ গ'লে কিমান মান হ'ব
িং কৰিব লাগে বজ মানে তোৰ তলত জাগাতটো হয় ত তোৰ অলপমান নামি যাব লাগে আমি যাতে তটো চল্লিশ মিনিট মান লাগিব
আহ
অ ল অ এদিনত পাৰি আম যাই কেনে চাই মি ৰি আৰাম নে্ দিনা ঘূৰিব অ মানে সিদিনা হলে ঘূৰিিব পা চাই ম আৰাম দেেকে আমি আমাৰতোতটো ৰাইডটো মানে স্কুটি ৰাইড এটা কৰি কৰিম দে একেদিনত
অ এইকেইদিনতে কৰিম মই কৈছো কি কয় সেইটো অলপ পিছত কম জুলাই মাহটো পৰক ভালকে গৰমতটো পক এতিয়াতো পৰিছেই বাৰু লাহেকে কিন্তু আৰু এতিয়া ব বৰষুণো মাজে মাজে দি থাকে নহয়
অ অ বৰষো দছে
অ মানে বৰষুণৰ বতৰো যাক বৰষুণ
যাও অ বহ অ অ অ চান্স আছে লেণ্ড শ্লাইড হোৱা বহুত চান্সেছ আছে সেইকাৰণে জুলাই পৰক অলপমান ৰ'দটো সেৱা দিয়ক ষ্ট্ৰংকে দিয়ক উ
বৰষুণটো কমক অলপমান
উম কমক সেইটোৱে
উ বাকি হেৰি এই ল ওচৰে পাজৰে ৰাইড এটা কৰিম কৰবাত ধ তোৰ একলেণ্ডে যাব পাৰি
অ যাব পাৰি একলেন যাব পাৰি
অ বাকী কেইটাও তাৰমানে কৈ আছিলে কলেণ্ডৰ কথা
উম
বাকী কিতাই
উম চিলং চিলং কে গোছিলিলাম বৈল
অ শ্বিলঙত যাব পাৰিি এদিন ঘূৰি আহাক যাব পাৰি স্কুটি স্কুটি নাযাব সেইটোোৱে প্ৰব্লেম শ্বিলং যোৱা মানে আৰু গাড়ী ল'ব লাগিব অ
নহ'লে স্কুটি কেইখনত এনেও ইমান সেয়া নহয় আৰু যিটো গৰম পৰিছে ভাই বন্ধ হৈ গ'লে আৰু ডাঙৰ কথাও হ'ব
অভাৰ হিট হৈ গ'লে আৰু দিগদাৰী হৈ যাব আৰু আৰু সেইখিনিৰ ছিলং ৰ এই টো যোন ৰাস্ত আহিছিলে মে কনিক কনিক
অ নাই নাই একদম মেকানিক নাই
চিলি পিঠ তয়ে যাব পোৱা ৰাটো ক বাকী কি স ইয়াতে ক'ৰবাত কৰো লোকেলত
ইয়াতে কৰো ইয়াতে কৰো ইয়াতে কৰো লোকেলত গোটেই কেইটাক কওঁ বাকী
গোটেই কেইটা ক অ গোটেই কেইটাই যদি ওলাই এ তাৰ এলেণ্ডতে গুচি থা হৈ কিম
অ
এ কলেণ্ডত যাওঁ সাতশ মান টকা ল এণ্ট্ৰি আঠশ টকা এন্টি লয় ত এন্টি কৰো তাতে পৰা
তাত দেখো চাপাৰেতকে একু দিব নেৰাখে মানে সাতশ টকা য়ে হয় ন অ খুৱা চুবা ইনকুলুট নাথাকে ন সেইটো বেলেগ কে হ'ব অ
খাব পাৰি কি হ'ল
অ তেনেকুৱাই কৰিম বাকী বিলাকক কৈ চাওঁ
বাকী বিলাকক কওঁ সাতশ টকা সাতশ টকাত এণ্ট্ৰি চেণ্ট্ৰি হৈ যাব আৰু বাকী ত সাতশ টকাতটো নিজা নিজা বাকী পেট্ৰলৰ পইচাটো শ্বেয়াৰ হৈ যাব আৰু তোৰ পিছত যদি তোৰ পিছত অ পিছত যোনে বহে তেনেকুৱাতে তেনেকে মোৰ পিছত ৰাভা বহিল মই তাৰ পৰা কৰিম এটা শ্বেয়াৰ কৰি দম তেনেকুৱ বাকী এনট্ৰি ফিজ ত নিজৰ বৈ নিজৰ আৰু খোৱাটো নিজতে আৰু শেয়াৰিংটো
উম উম উম
কনে বঢ়িয়াক বাকী বৰ্তমান এতিয়া মই সেয়া কৰি আছো কি কয় একজামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আৰু ইণ্টাৰ্ণশ্বিপ এটা কৰি আছো
অ তই কি দিবি কেট দিবি নে মেট দিবি মে কেটটোতো গ'ল
সেইটো গ'ল নেক্সট বছৰ আছে আৰু মেথটোতো আছে ডিচেম্বৰত এটা আছে আৰু ছেপ্তেম্বৰত এটা আছে
একেই একেই কাম ন কে মেট জেট এইবিলাকে গোটেই কেইটাই মানে সেয়া পষ্টিক হেৰিয়ে দিয়ে ন কি কয় তোৰ কলেজতে এণ্ট্ৰেন্স হয় ঠিকে আছে দিব লাগে
বাকী তোৰ জব চব চলি আছে
জব চব চলি আছে ঠিক ঠাক কৰি আছো আৰু যেনে তেনে
অ
যেনে তেনে চলাই আছো তই তই কিবা কৰি আছো জান
টা কৰি আছো দুই মাহ হল আৰু একমাহ মান আছে
অ কেনে কেনে কেনেকুৱা হয়নো মানে কাম চাম কেনেকুৱা ফ্লেক্সিবল হয়নে
অ ফ্লেক্সিবলে হয় বুলি ক'ব পাৰি মানে তোৰ মানে সিহঁতে মানে ইমান মনিটাৰ কৰি নাথাকে আৰু কাম চাম দিলে কৰিলেই তাৰপিছত মাজত উঠিয়ও যাব পাৰ তই কিবা কাম আহিল পতককে উঠি প বাহয়া হল অ লিচ মানে তোৰ সিহঁত লিজপুৰ কিছুমান এ মানুহৰ সিহঁতৰ লগত কথা পাতিব লাগে
অ মানে তোক তোক কিবা সেনেকুৱা হিচাপত পেমেণ্ট কৰে নেকি যে বোলে
নাই নাই নাই সেনেকুৱা নাই সেই হিচাপত পেমেণ্ট নাই পাৰ্মানেণ্ট পেমেণ্টে দিব উ
অ তাৰমানে তই এদিনত কেইটামান কৰ এনে আইডিয়া।
ত চল্লিশ পঞ্চাশটা মান দিয়ে।
চল্লিশ পঞ্চাতৰ তাৰ মানে ত কৰহে আহ আৰু ফোন গ কিমানটা মানে উ হয়নে?
ফোনটো তোৰ হেৰি চল্লিশ পঞ্চাশটাাৰ কৰিলে ধৰ তোৰ হেৰি উঠাই আৰু যাৰ ধৰ জেনুৱনলি ইটাৰেষ্টেড আছে সিহঁতে উঠাই আৰু কিছুমানে ধৰ এনে এপ্লাই কৰে তাৰপিছত ধ বেলেগ জেগাত পাই যায়। হেৰি ইয়াতে নঠাই আৰু তেনেকোৱাত
অ অ অ আচ্ছা বুজি পাইছো মোকো মাজতে কৰিছিলে কিছুমানে মোকো কৰিছিলে মাজতে তাৰপিছত কি হয় মই মই অলৰেডি বেলেগত কৰি আছো আছিলো ন সেইকাৰণে ময়ো আৰু উঠোৱা নাছিল কিন্তু আৰু দুট মানত উঠাই পেলাই কৈ দিলো যেনেক এনেকে মই অলৰেডি লৈ লৈছো এডমিশচন। সনেকে কৈ দিলো তাৰ পিছৰ পৰা
অ ঠিকে আছে বাকী হেৰি বাকী চব ঠিকে আছে
বাকী আছে চব ঠিকে আছে চলি আছো যেনে তেনে আৰু এতিয়া পঢ়ি আছো মেইন কথা এই এক্সজাম আছে হেৰিত কি কয়টো জুনৰ মিড মানত এক্সজাম আছে গভমেন্ট
অ মনেকে আম
ছৰ
এডি আাৰতো ওলোৱা নাই ন আমাৰ
এ দেৰিতো ওলোৱা নাই এ দেউৰি চাগে ছেপটেম্বৰ মানত ওলাব ছেপ্তেম্বৰ মানত ওলাল অক্টোবৰ নৱেম্বৰত চাগে এক্সজাম হ'ব
অহ
বা আগষ্টত ওলাব পাৰে এনে যোৱা বছৰ আগষ্ট মানত এক্সজাম হৈছিলে জুলাই মানত ওলাইছিলে
এইবাৰ এইবাৰো জুলাইত ওলাব
জলাই ওলাব পাৰে কিন্তু সেই আৰু হেৰি চৰকাৰৰ যে এেৰা হৈ আছে কি কয় তোৰ ন নাটনি চলি থকা নাই জানোতে সেইকাৰণে দিলে কৰি আছে।
অগষ্ট মান ওলাব ছাগে ওলালে
ওলাব লাগে অ। ওলাব লাগে। চাওঁ আৰু কি হয় দেখা যাও
ঠিকে আছে দে। দে হ'ব দে তেতিয়াহ'লে ট্ৰিপটো কৰিম এদিন। কল কৰিম ভালকে, কনফাৰ্ম কৰিম দেট চেত। অ অ দে আহ।